হেল্ল' শুনি আছে তো
হয় শুনি আছো
আজি শুনি আছো দিয় শুনি আছো আজি আমি খেতিৰ বিষয়ে অলপ কথা পাতো আমাৰ অসমৰ প্ৰধান খেতি ধান
হয় অসমৰ থ
ইয়াক তিনিটা ভাগতে খেতি কৰা হয় ধান খেতিতটো আলু আহ শালি আহু আৰু বৰধানৰ খেতি কৰা হয় বাকী আমাৰ অৰ্থনীতিৰ কাৰণে চাহৰ খেতিতটো এটা বিশ্ববিখ্যাত
হাই মিষ্ট ভ
আৰু অন্যানয় শস্্য যেনে ধৰক মগু মাটিমাহ তেলবিজ সৰিয়হ মৰা পাত কুঁহিয়াৰ আদিৰো খেতি কৰা হয়
হয়
আপুনি অলপ খেতিৰ বিষয়ে জনাওক
হয় আমি যিটো মাটি গুণাগুণ আৰু বৰষুণক নিৰ্ভৰ কৰি আমি যিহেতু খেতি কৰা হয় আমাৰ অসমত স সেয়ে আমি গ্ৰীষ্ম কালত আৰু শীতকালত বেলেগ বেলেগকে খেতি কৰা হয়
হয়।
হয় আমি যিহেতু গ্ৰীষ্ম কালত যিেতটো আমি বৰষুণৰ ওপৰত যিটো ধান খেতি সনেকুৱা সেনেকুৱা কৰা হয় খেতিৰ কাৰণে আমি বহু ধৰণৰ সঁজুলিৰ প্ৰয়োজন হয়
হয়
সেইটো কাৰণে নাঙলঙ হেৰি কি বুলি কয়?
টেক্টৰ আছে।
হয় গৰুৰ পৰা ট্ৰেক্টৰ এতিয়াতো, ট্ৰেক্টৰেই হ'ল, ট্ৰেক্টৰ পৰাও হয়।
এনেকুৱা আছে। আৰু ধৰক আমাৰ আমাৰ যিটো অসমৰ খেতি কৰা পদ্ধতিটো মানে আমাৰ অলপ পুৰণি। আমি বৈজ্ঞানিক পদ্ধতিৰে অলপ কমকে কৰা যায়, যাৰ ফলত খেতিয়ক বিলাকে অলপ কম লাভৱান হয়।
লভবান, হ।
এ, বৈজ্ঞানিক পদ্ধতিৰে খেতিতটো কৰা যায় তেতিয়াহলে আমাৰ অসমৰ মাটিটো সাৰুৱা মাটৃয়ে ইয়াত বহুত ধৰণৰ খেতিও হ'ব। আৰু ধৰক ফল, মূলৰো যিবিলাক অলপ অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ় ফল, মূল আছে, আনাৰস, নেমুটেঙা, কমলা এইবোৰ খেতিয় আমাৰ অসমত হ'ব বুলি সম্ভাৱনা আছে, ইয়াৰওৰত চৰকাৰেও বিশেষভাৱে পদক্ষেপ ল'ব লাগিব। কিছুমান পদক্ষেপ লৈছে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আছে, ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প আছে, উন্নত বীজ দিয়ে চৰকাৰে, আজিকালি যদি আপুনি এগ্ৰিকালচাৰ অফিচত আমি যাওঁক।
উম, হয়।
বৰ্তামানত ধানো কিনিব পাৰি, তেনেকৈ খেতি কৰিলে অলপ লাভৱান হয়।
হয়।
আৰু আপুনি অলপমান কেনেকুৱা কৰিলে লাভৱান হ'ব।
হয়, আমি হয়, আমি যিহেতু বৈজ্ঞানিক পদ্ধতিৰে কৰিলে আমাৰ লাভৱান হয়। সেইটোৰ কাৰণে আমি প্ৰশিক্ষণ ল'ব লাগিব যিহেতু কৃষি বিভাগৰ লগত ত, আজিকালি হয়। সেনেকুৱা হেৰি পদ্ধতিৰে গিলে আমি
লাভবান কৰিব পাৰিম আৰু ধৰক খেত খেতিটো আমি অকল ধৰক শস্য ৰুলো তেনেকুৱা খেতি বুলিও কথা নাই। জীৱ, জন্তু পুহা পক্ষী আৰু বেলেগ, বেলেগ ধৰণৰ উদ্ভিদ কৰিও আমি খেতি কৰিব পাৰি।
হয়।
ইয় থৰা গাহৰি পুহা মুৰ্গী পোহা তেনেকুৱা কৰি'ও আমাৰ অসমত আমি নিবনুৱা সমস্যাত সমাধান কৰিব পাৰি খেতিৰ যোগেদি। তেনেকুৱাকৈ বাকী বৈজ্ঞানিক পদ্ধতিটো কৰিলে ভাল আৰু।
হয় ভাল হয়।
কৃষি বিজ্ঞান বুলিও কয়।
হয়।
আৰু কৃষি কাৰ্যতো, হয় কওঁকচোন কওঁক
হয়, আমি কৃষিতে যিটো নিৰ্ভৰ কৰি আমাৰ অসমৰ মানুহ
হয়।
তু, কাৰণে আমি কৃষিৰ লগত হেৰি কৰি
উম।
যিটো হেৰি সময়ত আমি যিটো খেতি কৰিব লাগে সেইটো এ, ভালদৰে জানি, কিনি খেতি কৰিব জানো। এটোয়া আমি বহুত লাভৱান হয়।
বহুত লাভৱান হ'ব পাৰে। উম, আৰু কৃষিতো ধৰক আমাৰ যোনটো, আদিম মানৱ জাতিৰ প্ৰথম বৃত্তি আমাৰ কৃষিয়ে আছিল।
হয়, কৃষিয়ে আছিলে।
বৰ্তমানৰ কৃষিতো বহুত আগবাঢ়িব, যদি আমি বৈজ্ঞানিক পদ্ধতিৰে খেতিবোৰ কৰোঁ।
হয়।
আৰু আমাৰ অসমত সংস্কৃতিটো কৃষিক লৈয়ে জড়িত। আমাৰ বিহু তিনিটাও কৃষিক লৈয়ে পালন কৰা হয়। আমি যেতিয়া শস্য চপোৱা সময়ত আমি বহাগ বিহু উদযাপন কৰোঁ।
হয়।
আৰু শস্য, মানে শ স্য ৰোৱাৰ সময়ত, অ', আৰু যেতিয়া আমি ধানটো কাটো তেতিয়া আমাৰ মাঘ বিহ
চাপত, মাঘ বিহু উদযাপন কৰোঁ আমি, হয়।
মাজতে যেতিয়া শস্ শস্যবোৰ নাথাকে, তেতিয়া আমি কাতি বিহু কৰোঁ।
হয়। মানে, হয়, আমি শীত কালত আৰু বহুত ধৰণৰ খেতি কৰোঁ, যিহেতু আমি আলু, কবি
হয়, এইবিলাক কৰে যে।
হয়, আলু, কবি খেতি এইবোৰ
উম।
বহুত ধৰণৰ, আৰু মাহ জাতীয় শস্যৰ খেতি
উম হয় আৰু আমাৰ কৃষি পণ্যটোক কেইবাটাও ভগৱত-ভাগত ভগাব পাৰি, ইয়াৰ ভিতৰত মানে খাদ্য, তন্তুজাত পদাৰ্থ, ইন্ধন, কেঁচা মাল গ্ৰী অন্যতম, এইবোৰ মানে একবিংশ শতাব্দীতে উদ্ভিদৰ পৰাই জৈৱ ইন্ধন, জৈৱ ঔষধ, জৈৱ প্লাষ্টিক জাত পণ্য উৎপাদন, ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছে।
হয়, হয় হয়।
এতিয়া শাক পাচলি, ফল মূল, মাংস, এইবোৰ আমি খেতিৰ পৰাই পাওঁ, মাংসটো খেতিৰ পৰাই পাওঁ। জীৱ খেতিটো, যোনটো আমাৰ কৰা যায়। আৰু আজিকালি এগ্ৰিকালচাৰৰ পৰা আমাক ঋণো দিয়ে খেতিৰ। ওপৰত যদি আমি ভালদৰে খেতি কৰোঁ।
হয়।
এনেকুৱা কৰা যায়, আপুনি অলপমান কৰি দিলে ভাল হয়, খেতিৰ ওপৰত।
হয়, খেতিৰ ওপৰত আমি, বিভিন্ন ধৰণে খেতি কৰিব পাৰোঁ আমি। এতিয়া যিহেতু মাটি লৈ, আমি মাটি চাই আমি খেতি কৰিব লাগিব। কোনটো মাটিত কেনেকুৱা খেতি কৰিলে আমাৰ লাভৱান হ'ব।
উম।
উপযোগী মাটি, কি খেতি কৰিলে আমাৰ হেৰি হ'ব। সেইবিলাকৰ ওপৰত চাই, আমি খেতিবিলাক কৰিব লাগে।
কৰিব লাগে।
আৰু খেতি বুলি ক'লে বহুত খেতি কৰিব পাৰি, আমি মাছৰ পৰা কিবাৰ পৰা সেনেকুৱাও খেতি খেতি কৰিব পাৰোঁ।
হয়।
হয়, এইবিলাকো খেতিতে পৰে।
উম, খেতিতে পৰে।
হয়।
ত'বৰ্তমান আমাৰ যোনটো ই টুৱেণ্টি তেল ওলাইছেই সেইটো মানে আমাৰ খেতিয়ক গিলে লাভৱান হব পাৰে, আমাৰ ই টুৱেণ্টিৰ জোনটো ইথানল আছে সেইটো মানে মাকৈ খেতি কৰি খেতিৰ যোনটো, যিটো এলকহল প্ৰস্তুত কৰে, সেইটো পেট্ৰলিয়ামত ব্যৱহাৰ কৰা হয় পেট্ৰলত। তেনেকুৱা আমাৰ খেতিৰ খেতিয়কসকলৰ উপাৰ্জন কৰা থল আছে। যদি খেতিয়ক গিলা নতুনকৈ চিন্তা কৰে।
হয়। উম,
আৰু আমাৰ চাহপাত খেতিটো বাৰু আপাৰ আছা ওপৰ অসমত হয়।
হয়, আপাৰ আসামত কৰা যায়।
তেনেকুৱাকৈ খেতিবোৰ আৰু আমাৰ উৎপাদন কৰা খেতিসমূহ যদিহে আমি বাহিৰত পঠাব পাৰো তেতিয়াও আমাৰ বেছি লাভ লাভ হ'ব, কিন্তু, অ', আমি কিন্তু জানিব লাগিব কেনেকৈ কৰে।
হয়, জানিব লাগিব। আৰু খেতিৰ ওপৰত আপুনি কি
আৰু বৰ্তমান, আৰু এটা এটা খেতিৰ প্ৰচলন চলি আছে, অসমত নতুনকৈ আহিছে মাছৰুমৰ খেতিটো।
হয়, মাছৰুম খেতি।
ফ্ৰম-ফ্ৰাম কৰিলে আমি কম বহুত টকা ইনকাম কৰিব পাৰি, মাছৰুমৰ ভাগ আছে, এ, অসমত এটা মানে সকলো মাছৰুমেই হয়, ৱেষ্টাৰ্ণ মাছৰুমটো কম দিনতে ভাল ফলাফল পাব পাৰি। গতিকে অসমৰ মানুহ খেতিয়কসকলে যদি মাছৰুমটো ভালকৈ কৰে, তেতিয়াহ'লে আমাৰ অসম খন বহুত বেছি আগবাঢ়ি যাব।
হয়, লাভৱান হয় মানুহ স্বাৱলম্বী হ'ব পাৰে
অ, স্বাৱলম্বী, আৰু সেইটোৰ এটা ভাল বস্তু কি আমি
কম সময়তে তাৰমানে উৎপাদনটো পাও আমি। হয়, কম জাগাটো বাৰু। হয়, আৰু, কম খৰচতে তাৰমানে ভাল ইনকামৰ ৰাস্তা এইটো।
অ', হয়, তেতিয়া নিবনুৱা সমস্যাটো আমাৰ বহুতখিনি কমি যাব।
কমি যাব হয়।
আৰু দুই হাজাৰ সাত চন মানত বিশ্বৰ আমাৰ পৃথিৱীৰ এক তৃতীয়াংশ লোকেই কৃষিৰ লগত জড়িত আছিল।
হয়।
আৰু ইমান বিশাল কৰ্মক্ষেত্ৰতা, কৃষিজাত পণ্য উৎপাদন প্ৰভূতিৰ বিষয় থকা স্বত্বেও, বৈশ্বিক মুঠ উৎপাদনত ইয়াৰ অৱদান পাঁচ শতাংশতকৈ কম হৈ আছে খেতিৰ।
হয়,
আৰু বৰ্তমান আমাৰ অসমত হব লগা খেতি আৰু আছে। বাঁহৰ গাজা বুলি কয়, আমাৰ ইয়াত, বাঁহৰ গাজাত টোৰো বহুত ভাল বুলি কোৱা যায়।
হয়।
ইয়াৰওপৰি ফুল পোহনীয়া প্ৰাণী বিশেষ প্ৰজাতিৰ মাছ চৰাই কৃষি। পন্য হিচাপেও বিবেচিত। এইবোৰ খেতি কৰিও আমি বহুত বেছি লাভান্বিত হ'ব পাৰোঁ।
হ'ব পাৰো হয়।
হয়, হয়। বাকী আমাৰ অৰ্থনীতিটো যদি আমি ভাল কৰিব খোজো। খেতিৰ পৰাই কৰিব লাগিব বৰ্তমান নৱ নৱ প্ৰজন্ম খেতিত নামিলে আমাৰ অসমখন বহুত বেছি আগবাঢ়ি যাব। আৰু আমাৰ অসমত কিছুমান বস্তু হোৱা নাই ধৰক ধান খেতিৰ কাৰণে পাঞ্জাৱে কিছুমান গাড়ী ব্যৱহাৰ কৰে। অকল তৰ বুলি নহয়। ধান কাটোতো কিছুমান উন্নত সামগ্ৰীও ৰোৱাতো বহুত বেছি হেৰি কৰে যাৰ ফলত খেতিয়কসকলৰ অলপ কম পৰিশ্ৰমতকৈ বহুতখিনি খেতি কৰিব পাৰি। বছি উৎপাদন কৰিব পাৰে। গতিকে আজি আমিো খেতি এটা ভাল কথা আলোচনা কৰিলোঁ।
হয়।
গতিকে এতিয়া আমি ফোনটো ৰাখো।
অ', ঠিক আছে।